হেল্ল' অ শুনিছোঁ, শুনিছোঁ।
অ কি কৰিছা?
ৰবা এনে বিশ্ৰাম লৈ ইমান গৰম যে বিশ্ৰামে লৈ আছো ফেনৰ অলপ।
মই মানে আজি এটা কথা মনলৈ আহি আছে আৰু মানে।
অ কোৱাচোন?
মানে যে কম্পিউটাৰ যে কম্পিউটাৰ, আমাৰ এতিয়া আধুনিক যুগত কিমান মানে ভাল বেয়া প্ৰভাৱ আছে ন। বিশেষকৈ ভাল প্ৰভাৱ বোৰ কিমান সুবিধা হৈছে আজিকালি। সকলোবোৰ কম্পিউটাৰ সহায়ত দিয়া হয় দিয়াচোন। এতিয়া এতিয়া কম্পিউটাৰ মানে কি এতিয়া আধুনিক আজিও এটা মানে গুৰুত্বপূৰ্ণ তুমি ইলেকট্ৰিক যন্ত্ৰ বুলি কব লাগিব ন বৰ- বৰ্তমান যে কম্পিউটাৰ অবিহনে তুমি মানে একো কাম মানে কৰিব নোৱাৰা।
অসম্ভৱে আৰু সেনেকুৱা হৈছে উম।
হয় দে এতিয়া আজিৰ দিনত ধৰাই। এতিয়া বৰ্তমান ধৰা শিক্ষা, চিকিৎসা, যোগাযোগ বিজ্ঞান, কৃষি, বেংকিঙৰ ক্ষেত্ৰত ধৰা আদি মানে কি আৰু সকলো ক্ষেত্ৰ- টো কম্পিউটাৰ ব্যৱহাৰ হয় ন। আৰু এতিয়া ধৰা কম্পিউটাৰ কি কৰে মানুহৰ কাম বোৰ কিমান সহজ কৰি তুলিছে ন আৰু কিমান সোনকালে হয় কিমান দ্ৰুত গতিত। মানে এ সম্পন্ন হয় কামবোৰ। কিন্তু ই ইয়াৰ কিছুমান বেয়া প্ৰভাৱো আছে দিয়াচোন মানে সেই আধুনিক যুগত মানে কম্পিউটাৰ ভাল বেয়া দুটাই আছে আৰু এই বিশেষকৈ ভাল প্ৰভাৱটো বহুত বেছি আছে বুলি মই ভাবো আৰু।
বেচি আছে বেচি আছে আৰু ধৰা ধ কম্পিউটাৰ আমাৰ নাছিল তো প্ৰাচীন যুগতো নাছিল বাৰু ন তেতিয়া নাথাকোতেতো কেনেকুৱা হৈছিল জানানে সকলো কাম নিজে নিজে সকলো কাম হাতেৰে কৰিবলগীয়া হৈছিল বহুত সময় অ বহুত অঁ বহুত সময় লাগিছিল সকলো কাম হাতেৰে কৰিব লগীয়া হয় আৰু হিচাপ নিকাচ বা তথা মানে হিচাপ নিকাচ সংৰক্ষণক বহুতো ভুল-ভুল ৰ সম্ভাৱনা বেছি থাকে। মানে উম থাক এতি ধৰা বিশেষকে হেৰাই যায়৷ এতিয়া কম্পিউটাৰৰ মানে সুবিধা মান ফলত অহাৰ ফলত মানে হিচাপ নিকাচ ইচ্ছা পাছ মিনিটতে হৈ যায় আৰু সেনেকোৱা৷ অ চিঠি অ চিঠি বা অন্য মাধ্যমৰ জৰিয়ত তা য যোগাযোগ কৰিবলৈ বেছি সময় লাগিছিল তেতিয়া ধৰা অ চিঠি এখন পঠিয়াব লাগে কিবা কৰিব লাগে সেইখন গৈ পাওঁতে এমাহ লাগিছিল কিবা লাগিছিল হয় নে নহয় সেনেকা আ অ তথ্য বিচাৰি অ কিমান সেয়া কম্পিউটাৰে এ ধৰা তথ্য বিচাৰি উলিআওঁতে গৱেষণা কৰিবলৈ মানে বহুতো যথেষ্ট কষ্ট হৈছিল আৰু
এতিয়া তুমি কব পৰা কম্পিউটাৰত কিছুমান ভাল পাব বিচে ধৰা আমি কওঁ শিক্ষাৰ ক্ষেত্ৰত কিমান প্ৰভাৱ পেলাইছে ন কম্পিউটাৰৰ সহায়ত ধৰা ছাত্ৰ ছাত্ৰীয়ে অনলাইন ক্লাছ কৰিব পাৰে এতিয়াতো কৰুনা সময়তো কিমান অনলাইন ক্লাছ হৈছিলে ন অনলাইন শ্ৰেণী সমূহ হয় দিয়া তেতিয়া কি কৰিলা হয় আৰু অনলাইন আনকি পৰীক্ষাও হৈ হৈছে অনলাইন পৰীক্ষাও হয় আৰু ধৰা অনলাইন ক্লাছ ই বুক বা ভিডিঅ ভিডিঅ লেকচাৰবোৰ আৰু বিভিন্ন শিক শিক্ষামূলক তথ্য সহজে মানে লাভ কৰিব পাৰি আৰু অতি কম সময়ত সহজে লাভ কৰিব পাৰি ঘৰতে বহি আমি লাভ কৰিব পাৰো। আৰু গৱেষণা আৰু প্ৰজেক্টৰ কামো কম্পিউটাৰত মানে সহজে কৰিব পাৰি যিকোনো বস্তু ওপৰত গৱেষণা কৰিব পাৰি ন মানে কম্পিউটাৰ অতি মানে সহজ সহজ কৰি তুলিছে মানে সকলোবোৰ কাম এতিয়া যে যোগাযোগ খৰচ কৰে যা যুগ ধৰা যেনেকুৱা ধৰা ইমেইল ভিডিঅ' কল কৰিব পাৰোঁ আমি সামাজিক মাধ্যম আদিৰ জৰিয়তে দূৰত থকা মানুহৰ সৈত তেতিয়া আমি মানে যোগাযোগ সহজে কৰিব পাৰো ইয়াৰ ফলত আমাৰ খৰচ আৰু সময় হয় আজিকালি ভিডিঅ' কল মানে কিমান মানে সুবিধা কৰি দি ন তুমি কিমান মানে সাত সাগৰ তেৰ নদী পাৰত থাকা মানুহ এজনৰ লগতো তুমি মানে মানে সহজে মানে যোগাযোগ কৰিব পাৰি বা মে কেনেকুৱা সহজলভ্য হৈ গৈছে চাবাচোন তুমি৷
আৰু ইয়াত আৰু ধৰা অসুবিধা হৈছে তেনেকে এটাত-এটাত এটা সেই ধৰা এফাৰ লৰাই বহুত উৎপাত কৰি থাকে ৰবা এটা ঠাই মানে কি এঠাইৰ পৰা আন ঠাইলৈ যাবলৈ মানুহৰ বহুত এটা সময় লাগিছে ছিল মানে আজিকালি নহোযোৱাকে হৈ যায়।
নোজোৱাকৈ আজিকালিতো মানুহে নিমন্ত্ৰণ বোৰাই আজিকালি মানে সামাজিক মাধ্যমৰ জৰিয়তে প্ৰদান কৰে। কম্পিউটাৰৰ জৰিয়তে বা ফোনৰ জৰিয়তে তে কব পাৰো আমি। অ কম্পিউটাৰ জৰিয়তে আমি মানে সকলোবোৰ মানে সহজলভ্য কৰি তুলিছে আৰু সকলো ফালৰ পৰাই মানে ক'ব পাৰি ইতিয়া ধৰা গতি বৃদ্ধি কৰিছে কম্পিউটাৰ অতি কম সময়ত মানে বহুত কিছুমান জটিল কাম সম্পন্ন কৰিছে ন আৰু হিচাপ নিকাচ তথ্য বিশ্লেষণ নথি প্ৰস্তুত কৰা আদি কামত কিমান দ্ৰুতগতিত কাম কৰিছে। আৰু ইয়াত ভুল হোৱাৰ সম্ভাৱনাটো একদম কম মানে মানে ভুল তথ্য নিদিয়ে মানে।
উম, আগ আগত ধৰা এনে ধৰা পৰীক্ষাৰ ফলাফল চৰকাৰী নথি পত- ত্ৰৰ মানে প্ৰস প্ৰস্তুতিৰ ক্ষেত্ৰত সকলো ধুনীয়া মানে আ, ভাল যদি ব্যৱহাৰ যদি ভাল যদি কৰিব জানে ভালে হয়। বেয়া বেয়া ব্যৱহাৰ কৰিলে আক বেয়াও হয় দেচোন।
ওম, হয় দিয়া সকলো বস্তুৰে ভাল বেয়া দিশ আছে ন? উম, সেইটো নিজৰ ওপৰত কথা তোমাৰ নিজে টো নিজৰ বিবেকেৰে নিজে ভালকৈ যদি কৰা, সকলোবোৰ ভালেই হ'ব।
উম, বেয়া হেনাই। সেইটো সেনেকে ধৰা ভাল কৰিব লাগে ভালে হ'ব।
অ অ অ আৰু এইটো চিকিৎসা ক্ষেত্ৰটো কিমান অসু সুবিধা হৈছে ন? চিকিৎসা ৰোগ নিৰ্ণয় চিকিৎসাৰ হয়, চিকিৎসাৰ তথ্য সংৰক্ষণ কৰিব পাৰি, পৰীক্ষাৰ ফলাফ- হল। তুমি যে কলা, এইমাত্ৰ এইবোৰ বিশ্লেষণ আৰু অস্ত্ৰোপচাৰটো সহায় কৰে নেকি? বা কম্পি টাৰ ব্যৱহাৰ মানে এ কি হয়, ইয়াৰ ফলত মানে চিকিৎসা ব্যৱস্থাটো অধিক উন্নত হৈছে মানে কম্পি টাৰ মানে, যেতিয়াৰ পৰা মানে হৈছে আৰু আৰম্ভ, চিকিৎসা ব্যৱস্থাত মানে যথেষ্ট উন্নত হৈছে আৰু। ব্যৱসায় আৰু বেঙ্কিঙত সুবিধা হৈছে। ব্যৱসায়ত বহুত সুবিধা হৈছে। ব্যৱসায়িক হিচাপ নি নিকাছবোৰ, বিল প্ৰস্তুত কৰাই ধৰা, ষ্ট'ক মেনেজমেণ্ট, অনলাইন লেনদেনবোৰ হৈ ছে। অনলাইন লেন-দেন হোৱাৰ পৰা কিমান সুবিধা হৈছে ন'। আজি-কালি ধৰা, চাবা তুমি কিমান চুৰি ডকাইত হয় এইবোৰ। আজি-কালি মানুহেটো হাতত পইচা ল'বই নালাগে লগত। সকলোবোৰ মানে অনলাইনে হৈ গৈছে ন? উম, হাতত পইচা ল'বই নালাগে। তেনেকুৱা হৈছে আৰু এ টি এম হৈছে টি এম আৰু ইণ্টাৰনেট, বেংকিং আদিত কম্পিউটাৰৰ কিমান ভূমিকা আছে। এতিয়া আমি সকলোৱে জ্ঞাত।
সকলোৱে, সকলোৱে জানে এতিয়া আজি-কালি ধৰা কম্পিউটাৰ নাজানিলে একো নায়েই।
নাই নাই। তেতিয়া হ'লে বিজ্ঞান আৰু গৱেষণাত কিমান সহায় হৈছে ন। মহাকাশ গৱেষণা বা পৰীক্ষাগাৰৰ তথ্য বিশ্লেষণ, নতুন আৱিষ্কাৰ আৰু জ বিল গণনাত কম্পিউটাৰত কিমান মানে জনপ্ৰিয় কৰি তুলিছে, জনপ্ৰিয় হৈছ ছে ন? কিমান প্ৰয়োজনীয় হয় এইবোৰ ক্ষেত্ ত্ৰত কম্পিউটাৰ আৰু বিশেষকৈ মনোৰঞ্জনৰ কিমান সুবিধা হৈছ ছে ন? চিনেমা দেখা, গান শুনা, খেল খেলা, ছবি সম্পাদন কৰা যি ক্ষেত্ৰতো কম্পিটাৰে মানে, বহুত খিনি মানে ব্যৱ ৱহাৰ কৰিছে। কিমান পাৰ্থক্য আছে ন এতিয়া আৰু প্ৰাচীন যুগত।
মানুহ বহুত লাগিছিল ধৰা হওক, যিকোনো অফিচ চৰকাৰে পিছত বা এনেকে মানুহ ধৰা দচটা লাগিছিল, এতিয়া লাগিব দুটা। দুজন হ'লে হৈ যায় আৰু। সেনেকুৱা আৰু, যিখিনি কাম কম্পিউটাৰে কৰিয়ে দিব। সেনে কোৱা আৰু
কম সময়ত, কম মানে মানুহৰ সহায়ত মানে, সকলোবোৰ সম্ভৱ কৰি তুলিছে বা কম হয় দিয়া, উম। সময়ও কম হয়। সময় অপচয় নহয়। উম, উম বেছি কামো কম সময়ৰ ভিত ৰত হৈ যায়।
হৈ যায়, হয় নে? মানুহবিলাকে ধৰা, উম, উম ভাল ভাল বস্তুটো ভালেই বুলি ক'ব লাগিব হয় নে নহয়?
হয়, হয়। এতিয়া তুমি তেনেকো ক'ব নোৱাৰা কাৰণ কিয় কম্পিউটাৰত কিছুমান ধৰা, বেয়া প্ৰভাৱো আছে ছে। যেনেকুৱা স্বাস্থ্যৰ ওপৰত দি আছে, ৰ্দীঘ সময় যদি তুমি কম্পি টাৰত বহি থাকা তুমি চকুৰ সমস্যা হ'ব পাৰে তোমাৰ বা মূৰৰ বিষ, পিঠিৰ বিষ হ'ব পাৰে। শাৰীৰিক অ শাৰীৰিক ভাৱে ধৰা কিছুমান বেমাৰো দেখা দিব পাৰে আৰু ধৰা সময়ৰ বহুত অপচয় হয় কেতিয়াবা। এতিয়া ধৰা অপ্ৰয়োজনীয়ভাৱে মানে, সৰু ল'ৰা- ছোৱালী বোৰে গেম খেলি থাক কে যে এইবোৰৰ কাৰণে বহুত সময় তেওঁলোকে অপচয় কৰে। সামাজিক মাধ্যম ইন্টাৰনেটত অধিক সময় কটালে বহুত সময় নষ্ট হয়। ইয়াৰ ফলত কি হয় অ ন আৰু কামত বাধা আহে মানে পঢ়া শুনাত মন নবহা হয়। বিশেষকৈ ল'ৰা ছোৱালী বোৰৰ ক্ষেত্ৰত আৰু সৰু সৰু
হয় হয় সেইটো হয় আৰু ফলাফল। আগতে ধৰা মেট্ৰিক পৰীক্ষাৰ ৰিজ ফলাফল দিওতে টাইম-সময় লাগিছিল তিনিমাহ সময় লাগিছিল। আজিকালি এমাহৰ মাত্ৰ দুমাহতে দি দিব পৰা হৈছে।
হয় হয় হয় আৰু আমি ঘৰত বহিয়ে চাব পাৰো।
বহিয়ে চাব পাৰো লাই আগতে লাইব্ৰেৰীত বহিয়ে তথ্য সংগ্ৰহ কৰিবলগীয়া হৈছিল। আজিকালি লাইব্ৰেৰীত পঢ়িবই নালাগে কম্পিউটাৰতে আহি যায় গোটেইখিনি
হয় হয় আৰু এতিয়া কি হৈছে এতিয়া কিছু বেয়া প্ৰভাৱ টো মে আৰু মেইন প্ৰভাৱ টো কি হৈছে জানানে বেয়া প্ৰভাৱটো চাইবাৰ হৈছে চাইবাৰ অপৰাধৰ আকাংক্ষাটো বেছি ছি হৈছে কম্পিউটাৰৰ ইন্টানেটৰ ব্যৱহাৰৰ লগে লগ কি হয় হেকিং হয় চ ত চুৰি হোৱাৰ মানে কিছুমান মানে চাইবাৰ অপ ওপৰত হয় অনলাইন পটাৰনা চাইবাৰ অপৰাধী ঠিপাই এই কিছুমা সেইটো হয় মানে উম কিছুমান বেয়া প্ৰভাৱবো আছে সে দিয়াচোন কিছুমান দুষ্কৃতিকাৰীয়ে মানে দুষ্কৃতিকাৰীয়ে কি কৰে চাইবাৰ অপৰাধ মানে বৃদ্ধি কৰে কম্পিটাৰ সহায়ত তথ্যবোৰ শেষ কৰে
হেক কৰে সেক কৰে
চেগিং কৰে ত
উম চৰো চৰে আৰু বাহিৰৰ দেশ হতো ল'ৰা সৰু সৰু ল'ৰা ছোৱালীও বহুত খিনি জানে আৰু ন
উম যানে যানে
প্লাই মানে সেইখিনিক দি দিছে আৰু ট্ৰেইনিং দিয়াৰ নিচিনা এনেকুৱা কা ট্ৰেইনিং দি দিছে আৰু গোটেইখিনি
হ হয় উম
তুমি কৰিছানে কম্পিউটাৰ কৰ্চ কৰিছানে কম্পিউটাৰ কৰ্ কৰিছা নে তুমি
কৰিছো কৰিছো কৰিছোতো কাৰণে এইখিনি অলপ জান নোৱাৰো মানে জানা আৰু অ সেট তে আৰু
সেনকুৱাই চাল এইমান নাই বৈজ্ঞানি মানে বৈজ্ঞানিকে বহুতখিনি ভাল কাম কৰি কোনে বাও সৃষ্টি কৰিছিল বুলি গম পোৱা নিকি তুমি
কি কৈছা?
টো মানে মানে চি মানে প্ৰস্তুত কৰিছিল নামটো পাহৰিছো ৰবাচোন মই ভাবি লও ৰবাচোন কিবা আছে নামটো
মনত আছে আৰু পাহৰিলো তেতিয়া চাকৰিৰ ওপৰতো কিছুমান প্ৰভাৱ মানে পেলাইছে কম্পিটাৰ যেনেকুৱা কিছুমান ক্ষেত্ৰত ধৰা কম্পিটাৰ আৰু স্বয়ংক্ৰিয় যন্ত্ৰৰ ব্যৱহাৰৰ ফলত মানুহৰ মানে কামৰ সুযোগটো কমি যায়
ওম ভালে আৰু দে ভাল খিনি তো মানে ভাল বহুত হৈছে আৰু হয়নে আগত আগৰ তুলনাত ভাল বহুত খিনি হৈছে আৰু
অ পাৰ্থক্যও বহুত আছে
আন নো পাৰ্থক্য বহুত আছে সেনেকুৱা আৰু শিকাব লাগে সৰু ল'ৰা ছোৱালীকো আজিকালি গোটেইখিনি দি খাই দিব লাগে আৰু উম। আৰু
এতিয়া ধৰা কম্পিউটাৰৰ আৱিষ্কাৰটো এতিয়া কি বুলি কওঁ, বিজ্ঞানী বহুত বিজ্ঞানীৰে অৱদান আছে এ দিয়া চোন ন এতিয়া কিন্তু কম্পি উটাৰ ধাৰণা প্ৰথমে আগ মানে কোনে আগবঢ়াইছিলে, নামটো কিবা এ চাৰ্লছ বাবেজ। আছিলে চাগে ন? উম আহে হয় দিয়া চাৰ্লিছ বাবেছে আছিলে চাগে চাৰ্লিছ কোৱা জিজ ফাডাৰ কম্পিউটাৰ জনক বুলি কোৱা হয় তেওঁক, ফাদাৰ অফ কম্পিউটাৰ বুলিও কোৱা হয় বাৰু।
অঁ অঁ মানে তেওঁ মানে ইমান মাথা মাৰি মাৰি কৰিছে ন এই কামটো?
উম। তেওঁ মানে কেনেকুৱা কৰিছিল তেওঁ যদিও মানে সেই যন্ত্ৰটো তেওঁৰ জীৱন কালত তাৰ মে সম্পৰ্ণকৈ নিৰ্মণ হোৱা নাছিল মানে তথাপিও কি ইয়াৰ নস্কাৰ ওপৰত ভিত্তি কৰি আধুনিক কম্পিউটাৰ বিকাশ ঘটিছে। সেইবাবে তেওঁক কম্পিউটাৰ জনক বুলি কোৱা হয় আৰু মানে আৰু তেওঁ মানে কম্পিউটাৰ জনক চাৰ্লেছ বেবেজক কওঁ ধৰা আৰু গণিতবিদ আৰু পেচা ধৰা গণিতবিদ আৱিষ্কাৰক আৰু অভিযান তা
অ অ।
এইবোৰ মানে জানিব লগা কথা আৰু কিছুমান।
উম উম উম হয় দিয়া তেওঁ মানে তেওঁক ভগৱান বুলি ভাবিব লাগিব আৰু।
উম তেওঁ মানে কি ওঠৰশ সাত্ৰিশ চনতে এ তাৰমানে এনালাইটিকেল ইঞ্জিন নামৰ এক যান্ত্ৰিক গ গণনা যন্ত্ৰৰ পৰিকল্পনা কৰিছিল। জেগামানে। তাৰমানে সেই যন্ত্ৰটো তাৰমানে তেওঁ এ ক'লো যে মই তেওঁৰ জীৱনত তাৰমানে পলকৈ নিৰ্মাণ হোৱা নাছিল তাৰ মানে, যদিও মানে কি নষ্ট পৰা ভিত্তি কৰি তেওঁ আধুনিক কম্পিউটাৰৰ বিকাশটো ঘটাইছিল আৰু উম তেওঁ মানে কম্পিউটাৰটো ফাডাৰ অফ কম্পিউটাৰ বুলি কোৱা হয় আৰু তাক সেইকাৰণে কম্পিউটাৰৰ মানে য- জনক বুলি কয় তেওঁক।
তেওঁক জনক বুলি অ।
আগত তাৰমানে আমি পাইছিলো আৰু বিদ দ্যালয়ত তেনেকুৱা কৰাইছিলো পঢ়িছিলো বাৰু।
অ তাৰমানে এতিয়া ধৰা পৰীক্ষাত যদি আহে কম্পিউটাৰ কোনে আৱিষ্কাৰ কৰে তেতিয়া অকল তেওঁৰ নাম তোয়ে লিখিব লাগিব চাৰ্লছো
অ তেওঁ অ চাৰ্লছ বেবেজ বুলিয়ে লিখিব লাগিব আমি। আৰু কম্পিউটাৰ জনক বুলি কোৱা হয় এনেকৈ লিখিব লাগিব আৰু ফাডাৰ অফ কম্পিউটাৰ বুলি।
অ অ সেইটোটো এজনৰ নামটোৱে লিখিব লাগিব গোটেই কেইজনৰ নাম লিখিব নোৱাৰোঁ আৰু।